অ'
অ', বন্ধু কি কৰি আছা?
এইমাত্ৰ অলপ শুইছিলো ৰ'বা কলেজৰ পৰা আহি। এই মাত্ৰ উঠিছো অলপ আগত, চাহ-পানী খালো। তুমি কি কৰিছা?
এই মই এনে ইউটিউব চাই আছিলো মানে। অসমৰ যিটো পৰ্যটনস্থলী, সেই পৰ্যটনস্থলীৰ ওপৰত এনে এটা ভিডিঅ' চাই আছিলো আৰু। সেইয়ে আৰু মানে অসমৰ যিবিলাক পৰ্যটন স্থান আছে সেই পৰ্যটন স্থানবিলাক কিমান কিমান স্থান আছে, বা কিমান কেনেকুৱা-কেনেকুৱা উন্নত হৈছে আগতকে? কিমান মানে-মানে, সেইবিলাকত মানুহ ঘূৰিবলৈ আহে এতিয়া? কিমান মানে তোমাৰ পইচা আহে? সেইবিলাকৰ পৰা কিমান মানে সুবিধা আৰু অসমৰ কাৰণে, সেই সেনেকুৱা ওপৰত ভিডিঅ' চাই আছিলোঁ আৰু। তাৰ ক'বলৈ
হয় নেকি! তুমি এইবোৰো চোৱা নেকি? মই আজিহে গম পালো। বাৰু, ভিডিঅ'তো চালা যিহেতু ভালে কথা দিয়াচোন। নিজৰ অসমৰ পৰ্যটনস্থলীসমূহৰ ভিতৰত, বিষয়ে মানে অলপ জানিব পাৰিছাতো! কেতিয়াবা ক'বালৈ যদি যাব বিচাৰে তেনেহ'লে একো সমস্যা নহয় আৰু। বাৰু সেই ভিডিঅ'টোত কি কিঠাই দেখুৱাইছিলহে? মোকো অলপমান জনোৱা, মোৰো যাতে সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয় এই ক্ষেত্ৰত।
এই বহুত ঠাই দিয়া তোমাৰ, এই কাজিৰঙা হওক তোমাৰ, মাজুলী হওঁক, মাজুলী সত্ৰবিলাক হওক, মাজুলী সত্ৰবিলাক হওক, তোমাৰ এই মানস ৰাষ্ট্ৰীয় উদ্যানে হওক তোমাৰ, শিৱসাগৰৰ ৰংঘৰ-কাৰেং ঘৰে হওক তোমাৰ, তোমাৰ হাফলং হওক, তোমাৰ কামাখ্যা মন্দিৰ আৰু বিভি ঠাই আৰু মনতে নাই কিমান মানে ঠাইবিলাকৰ নাম কৈছে। মানে সেইবিলাক দেখি আৰু মানে অসমখন কিমান ধুনীয়া আৰু সেইটো মানে বিশ্বাসে নহয় মানে। মানে, তোমাৰ অসমত ইমান ঘূৰিব লগা ঠাই আছে আৰু আমি ঘূৰিবলৈ বাহিৰতে যাওঁ ফাষ্ট। ত' প্ৰথমে আমি নিজৰ অসমখনকে আমি চিনি পোৱা নাই ভালকে। ত' আমি বাহিৰৰ কথা কেনেকে চিনি পাম? ত' অসমৰ কথা, অসমৰ কথাই বহুতে আজিকালি নাজানে ন, মানে অসমত কি আছে কি নাই? ত' আৰু তেওঁলোকে বাহিৰলৈ যায় মানে সেই যিটো ফুৰিবলৈ যায়। ত' প্ৰথম অসমখন চাই ল'ব লাগে ন। অসমত কিমান জেগা ফুৰিব পৰ্য কৰিবলৈ আছে। কিমান পৰ্যটনস্থলী আছে, সেই পৰ্যটনস্থলী বিলাক আমি লাহে-লাহে উন্নত কৰিব লাগে। যাতে আমি চোৱাৰ লগতে আৰু তোমাৰ যিবিলাক বাহিৰৰ মানুহ আহে, সেইবিলাকো চাই কিনে আন-আনন্দিত হয়। আৰু আনন্দিত হৈ কিনে তেওঁলোক আৰু উভতি আহে। তেতিয়া তোমাৰ আ যিটো আমাৰ অস অসমখন আছে সেই অসমখনৰ যিটো, প্ৰচাৰ সেই প্ৰচাৰ মানে বিশ্বত মানে প্ৰতিফলিত হ'ব ন? মানে যিমানে তুমি পৰ্যটন বাঢ়িব সিমানে তোমাৰ আ যিটো আ পৰ্যটনৰ ওপৰত যিটো উন্নয়ন সেই উন্নয়নো বৃদ্ধি পাব। চৰকাৰৰ এটা মানে এটা ধৰণৰ মানে যিটো ইনকাম, সেই ইনকামটো সেই এই পৰ্যটনৰ দ্বাৰাই আধাদি মানে হয় ন? তোমাৰ চাবাই তুমি ডুবাই-চুবাই, ত' তোমাৰ আধাটো তোমাৰ এই পৰ্যটন যিবিলাক পৰ্যটন কৰে, এইবিলাক বাহিৰৰ পৰা দেশৰ মানুহে যেতিয়া ডুবাইলৈ যায়। ত' সেনেকে তেওঁলোকৰ যিটো এই যিবিলাক অট্টালিকা হওক বা তেওঁলোকে সেইকাৰণে গঢ়িছে ন? মানে তেওঁলোকৰ যিবিলাক আ মানে চাব লগা ঠাই আছে। তেওঁলোকে এই-এইকাৰণে ইমান ধুনীয়া কৰিছে। কাৰণ চোৱা, যিমানে পৰ্যটন যাব সিমানে তেওঁলোকৰ আ বস্তু বিকিব, সিমানে তেওঁলোকৰ প্ৰচাৰ হ'ব। সেইকাৰণে আমিও অসমৰ যিটো পৰ্যটনস্থলী আছে, সেই পৰ্যটনস্থলীবলাক বৃদ্ধি কৰিব লাগে। আৰু-আৰু
হয় দিয়া। কিন্তু মই ভাবো আৰু, অসমৰ যিটো তোমাৰ পাৰিৱেশিক যিটো সৌন্দৰ্য ন? যিটো পৰিৱেশৰ এটা ধুনীয়া মনোমোহা দৃশ্য। সেইটোৱে মানে পৰ্যটকক মানে যথেষ্টভাৱে আকৰ্ষণ কৰে। সেইবাবে তোমাৰ মানে মূল পৰ্যটন থলী বুলি ক'ব পাৰা। আৰু তোমাৰ পৰ্যটনস্থলী বুলি ক'লে কেৱল তোমাৰ ডাঙৰ-ডাঙৰ অট্টালিকা বা বিভিন্ন ধৰণৰ সঁজুলি থাকিলে নহ'ব ন? ঠাইডোখৰত মানে অলপ শান্তিৰ ভাৱ বা যিটো শান্তিৰ অনুভূতিয়ে হওক, এটা যিটো পৰিৱেশৰ সৌন্দৰ্য সেইটোও থাকিব লাগিব। এতিয়া অসমত যিবিলাক পৰ্যটক চাবলৈ আহে, তেওঁলোকে বেছিভাগ সময়ত কি ফুৰিবলৈ যায়? কাজিৰঙা, মানস বা এনেকুৱা ঠাই ফুৰিবলৈ যায়। কিয় যায়? কাৰণ তোমাৰ কাজিৰঙা, মানস এইবোৰত বিশেষ কেতো তোমাৰ এশিঙীয়া গঁড় পোৱা যায়। সেইটোতো তোমাৰ মূল কাৰণ বুলি ক'ব পাৰা। কাৰণ সেইটো বিশ্বৰ আন কোনো ঠাইত পোৱা নাযায়। অসম তাৰ বাবে বিশ্ব বিখ্যাত। আন-আনভাৱে তুমি ক'বলৈ গ'লে যিবিলাক সেউজীয়া পৰিৱেশ, ধৰা যিবিলাক হাবি- বননিয়ে হওক ইমান পৰিষ্কাৰ, যিবিলাক ঠাই হওক, সেইবোৰ চাব আগে। কাৰণ তাৰ সকলো পৰ্যটকে নিজৰ জীৱনত এটা সময়ত ব্যস্ত থাকে। নিজৰ কামবোৰক লৈ। ত' তেওঁলোকে এতিয়া পৰ এটা পৰ্যটনস্থলীলৈ যায়, তেওঁলোকে বিচাৰে যে সেই যিহেতু ব্যস্ততা বা যি সেইটো মানে মানসিক চাপ এটাৰ মাজত তেওঁলোকে ভুগি থাকে। সেই মানসিক চাপ যাতে নোহোৱা হৈ যায়। মানে মই এবাৰ ধৰা নিজে, ৰা-কাজিৰঙা যিখন ৰাষ্ট্ৰীয় উদ্যান, তালৈকে গৈছিলো! ধৰা মানে কলেজৰ কিবা এটা কামতে গৈছিলো। ইমান মান মানসিক চাপত মই সেইকেইদিন ভুগি আছিলোঁ, আৰু কলেজৰ বিভিন্ন কাম হওঁক বা নিজৰ জীৱনৰে বহুত কামত মই ইফালে-ইফালে ঘূৰি ফুৰিবলগীয়া হৈছিল। ত' যথেষ্ট অশান্তিৰ সৃষ্টি হৈছিল আৰু। কিন্তু যেতিয়া মই তাতে যাই কাজিৰঙাত গ'লো, কাজিৰঙাত যোৱাৰ পিছত তোমাৰ তাৰে যিবিলাক বিভিন্ন ধৰণৰ জন্তুৱে হওক, হৰিণা হওক, বাঘ হওক, এশিঙীয়া গড়, চৰাই-চিৰিকটি, এইবোৰৰ যিবিলাক দৃশ্য বা এইবোৰৰ যিবিলাক মাত সেইবোৰ শুনি মানে, মনত এনেকুৱা এটা শান্তিৰ সৃষ্টি হয় নহয়! সেইটো মানে কাকো তোমাৰ বুজাব নোৱাৰি। সেইক্ষেত্ৰত মানে পৰ্যটনস্থলী এটা গুৰুত্বপূৰ্ণ স্থান আৰু যদি নিজৰ তোমাৰ মনৰ চিন্তা, মনৰ অশান্তি বা মনৰ যিবিলাক আবেগ-অনুভূতি, সেইবোৰ যদি প্ৰকাশ কৰিব বিচাৰিছা তেনেহলে ক'বলৈ গ'লে।
হয়, দিয়া তুমি ঠিকে কৈছা। মানে এই যিবিলাক পৰ্যটক আছে, সেইবিলাকে কি বিচাৰে? এ মানে তেওঁওলোকে কিয় আহে? তেওঁলোকে শান্তি বিচাৰিয়ে আহে ন? ত' তেওঁলোকক সেই শান্তিটো আমি দিব লাগিব ন? ত' বৰ্তমান চৰকাৰেতো বহুত খিনি কৰি আছে। আৰু তোমাৰ এই গছ-গছনি কটাৰ যিটো সংখ্যা আছে, সেই সংখ্যাটো কম-কমাই দিব লাগে আৰু য'ত নালাগে। য'ত তোমাৰ লাগে তাতে অলপ-চলপতো লাগিবই ন? যিহেতু আ বহুত সমাজ মানে বহুত আধুনিক হৈছে আজিকালিৰ জগতখন। ত' সেইকাৰণে অলপ-চলপ কিন্তু সকলোতে গছ-গছনি কাটি কিনে মানে সকলোবোৰ অট্টালিকা বনাই দিলেতো, অ' মানে পৰ্যটনস্থলী হৈ নাযায় ন? ত' তুমি দেখিবা যে বাহিৰৰ ধৰি লোৱা, এই ধৰি লোৱা মই কৈছো, তোমাক এটা উদাহৰণ দিছো চুইজাৰলেণ্ড। তাতে কিয় ইমান মানুহবিলাক যাব খোজে? তাতে ধৰি লোৱা এই যিটো পৰিৱেশ, শান্ত পৰিৱেশ যিটো গছ সেউজীয়া হয়, সেউজীয়া পৰিৱেশ। তাৰে যিটো মানে পৰিষ্কাৰ, আ মানে বায়ু বা পৰিষ্কাৰ যিটো বতাহ সেই বতাহ যিটো মজা সেই মজাটো ল'ব যায় তেওঁলোকে। সেই যিটো তোমাৰ ধৰি লোৱা, এ সুন্দৰ-সুন্দৰ, যিটো দৃশ্য অ' প্ৰাকৃতিক দৃশ্য সেইবিলাক ল'বলৈ যায়। ত' সেইবিলাক আমি মনত ৰাখিব লাগিব আৰু সেইবিলাক লক্ষ্য ৰাখি আমিও আমাৰ যিবিলাক পৰ্যটনস্থলী আছে, সেই পৰ্যটনস্থলীবিলাক আমি বঢ়াব লাগিব। আৰু-আৰু ধৰি লোৱা আমি যিমান পাৰো আৰু আমাৰ-তোমাৰ ৰাষ্ট্ৰীয় যি উদ্যান আছে। সেই উদ্যানৰ সংখ্যা আমি বঢ়াই দিব লাগিব। তাৰ-তাৰ, আহ' তাৰ যিটো সুবিধা সেইটো সুবিধা তুমি কবলৈ গলে জীৱ-জন্তুৰ সংখ্যাও বৃদ্ধি পাব বা অন্য যিবিলাক নতুন জীৱ-জন্তু আছে। সেইবিলাক জীৱ-জন্তু তোমাৰ বা জীৱ প্ৰাণী হওক। সেইবিলাক মানে সংখ্যাও বাঢ়িব। তোমাৰ টো পৰ্যটনস্থলিছে তাৰো তাত সংখ্যাও বাঢ়ি যাব। মানুহো তালৈ যোৱা হব তু দেখিছাই যে আৰু এখন আমাৰ আহ অসমত আৰু ৰাষ্ট্ৰীয় উদ্যান আহ ৰাষ্ট্ৰীয় উদ্যান নতুনকে জন্ম পাইছে ল। ত সেনেকুৱা আমি নতুন নতুন আৰু ৰাষ্ট্ৰীয় উদ্যান বিলাকো আমি বঢ়াই থাকিব লাগিব। বা কি আমাৰ যিবিলাক পুৰণি ঐতিহাসিক যিবিলাক সত্ৰ হওঁক বা তোমাৰ যিবিলাক সাংস্কৃতিক যিবিলাক আমাৰ ইতিহাস আছে। সেইবিলাকো আমি তাৰো আমি যিবিলাক পৰ্যটক-পৰ্যটক যিটো স্থলী। সেই পৰ্যটকস্থলীও উন্নত কৰিব লাগিব, ধৰি লোৱা তুমি মাজুলীৰ কথা ক'বলৈ গ'লে, তুমি তাতো জানাই আমাৰ একেবাৰে মানে অত সুন্দৰ ঠাই আৰু মানে পৃথিৱীৰ অ বৃহত্তম নদী দ্বীপ টো সেই নদীৰ মাজত থকা এখন পৃথিৱীৰ অন্যতম এটা বৃহৎ নদীৰ ন ত তাতে যিবিলাক সত্ৰ হওক সংস্কৃতি বা যিবিলাক প্ৰাকৃতিক সৌন্দৰ্য আছে সেইবিলাক তোমাৰ মানে পৰ্যটক আমি দেখা খাব লাগিব মানে যাতায়তৰ সুবিধা আমি ভাল কৰি দিব লাগিব যিহেতু আমি নাওঁ ফেৰীৰে যাব লাগে ত ত তাৰ যাতে আমি যাতায়াত ব্যৱস্থা সুবিধাজনক কৰি দিওঁ পৰ্যটকৰ বাবে ত এনেকুৱা কৰিলে আমাৰ যিটো পৰ্যটন চলি আছে অসমৰ সেইবিলাক বৃদ্ধি পাব মই ভাবো আৰু সেনেকে
হয় দিয়া মাজুলীটো তোমাৰ ক'বলৈ গ'লে অসমৰ যিটো সংস্কৃতিৰ মূল স্থান সেইটো বুলি ক'ব পাৰা কাৰণ তোমাৰ তাতে জানাই তাৰ সেই মাজুলী স্থানটো যিবিলাক সত্ৰৰ পৰিকল্পনা হওক বা সত্ৰ আৰম্ভণি সেই মাজুলীতে আৰম্ভ হোৱা বুলি আমি সকলোৱে জানো আৰু ক'বলৈ গ'লে মাজুলীৰ ক্ষেত্ৰত যিবিলাক মুখাশিল্প সেইটোতো বিশ্বজুৰি ব্য বিখ্যাতে দিয়াচোন বিভিন্ন ধৰণৰ অনুষ্ঠানত আমি সেই মুখাশিল্পবোৰ দেখা পোৱা যায় আৰু লগতে তুমি ধৰা অসমৰ পৰ্যটনস্থলীৰ বিষয়ে ক'বলৈ গ'লে হাফলং যদি অ আমি হাফলং কিয় বিখ্যাত কাৰণ তাতে যিবিলাক হিল ষ্টেচন আছে সেই হিল ষ্টেচন বোৰত মানুহে যাই ভাল পায় তাৰে যিটো প্ৰকৃতিৰ এটা সুবাস বা প্ৰকৃতিৰ সৌন্দৰ্য সেই হিল ষ্টেচনৰ পৰা উপভোগ কৰে ত' সেই হিচাপে মানে ক'ব গ'লে অসমৰ পৰ্যতনস্থলী বুলি ক'লে এনেও এনেকুৱা বহুত ঠাই আছে যিবিলাক মানে মানুহে ফুৰিব পাৰে বা তাৰ বিষয়ে জানিব পাৰে কিন্তু মানুহে তাতকে ভাল বাহিৰত যোৱাটো বেছি ভাল বুলি ভাবে কিন্তু মই এজন অসমীয়া হিচাপে আৰু মই ভাবো যে নিজৰ অসমখনত বাদ দি বেলেগত ঘূৰাটো উচিত কথা নহয় ঠিক আছে ঘুৰিব সকলোৰে মন যায় কিয় ধৰা নিজৰ অসমত থকা ইমান সুন্দৰ সুন্দৰ ঠাই বোৰ যদি তুমি ঘুৰা নাই বা দেখা নাই বা সেই সংস্কৃতিৰ বিষয়ে তুমি জানা নাই তেনেহলে তুমি বাহিৰত যাই কি কৰিবা যদি বাহিৰৰ সংস্কৃতি জানিব ইচ্ছা তেনেহলে যাব পাৰি কিন্তু বাহিৰৰ সংস্কৃতি জানিলে নহব নহয় যদি নিজস্ব যিটো সংস্কৃতি সেইটোৱে তুমি পাহৰি যোৱা বা সেইটোৰ বিষয়ে নাজানা ত' সেই ক্ষেত্ৰত অলপমান গুৰুত্বপূৰ্ণ ভূমিকা আমি সকলোৱে পালন কৰিব লাগে আৰু কবলৈ গ'লে কাৰণ সকলোৱে যিটো নিজা সংস্কৃতি সেইটোৰ শিপা তকেতিয়াও পাহৰিব নালাগে কাৰণ নিজা সংস্কৃতি থাকিলে সকলো থাকিব নিজা সংস্কৃতি যদি পাহৰি যায় তেনেহ'লে নিজৰ পৰিচয় কেনেকৈ এজন ব্যক্তিয়ে আগবঢ়াই তুলিব সমাজৰ আগত ক'বলৈ গ'লে তো পৰ্যটনস্থলীয়ে হওক বা সংস্কৃতিৰ ক্ষেত্ৰতে হওক প্ৰত্যেকটো ক্ষেত্ৰতে এইটো কথা অলপ মান দৰকাৰী হৈ পৰে আৰু পৰ্যটনস্থ্থলীতো কেৱল ধৰা পৰ্যটনক মানে পৰ্যটকক আকৰ্ষক আকৰ্ষণ কৰাৰ বাবে নহয়তো ই ই মানে পৰ্যনস্থ্থলীবোৰ পাতে কিয় যাতে ধৰা মানুহে সেই পৰ্যটনস্থলীৰ বিষয়ে জানিব পাৰে বা নতুন নতুন শিক্ষা ল'ব পাৰে বা নতুন নতুন বিষয়ে জানিব পাৰে বা নতুন নতুন বস্তু দেখা পায় যিবিলাকে ধৰা জীৱনত এটা নতুন অনুভৱৰ সৃষ্টি কৰে ত' এই ক্ষেত্ৰত সকলোৱে এটা পদক্ষেপ লোৱা উচিত আৰু নিজৰ পৰ্যটনস্থলীসমূহ যাতে সুৰক্ষিত ৰখা উচিত বা তোমাৰ লেতেৰা নকৰি পৰিষ্কাৰ কৰি ৰখা উচিত বা যিবিলাক যাতায়াতৰ যোগাযোগ তুমি কলা সেইবোৰ আমি অলপ সঠিক কৰাৰ প্ৰয়োজন আৰু ধৰা আমি নিজে মিল নিজেই হওঁক বা চৰকাৰৰ জৰিয়তে হওঁক ত সেনেধৰণে আমি যদি পৰ্যটনস্থলী আমি অসমৰ আগবঢ়াই লৈ যাব পাৰো তেনেহলে পৰ্যটকৰ সংখ্যাৰ লগতে যিবিলাক আমাৰ স্থানীয় মানুহ তেওঁলোকেও ইচ্ছা কৰিব দিয়াচোন ফুৰিবলৈ যাব বাকী তোমাৰ পৰ্যটনস্থলীৰ বিষয়ে কবলৈ গলেতো বহুত আছে ত' বিশেষ একো নকওঁ এইখিনিতে ভাবিছো আৰু আমাৰ কথা সামৰিব পৰা হৈছে মানে মোৰ অলপমান কাম আছে এতিয়া ত পিছলে কথা পাতিম দিয়া অসমৰ পৰ্যটনস্থলীৰ বিষয়ে
হ'ব দিয়া দে আজিলৈ থৈছো